হেল্লো'
কি কৰি আছা?
এ এনেই আছো কোৱা তুমি কোৱা।
অ মই এনে আছিলো মানে এক জাগাত আহিছিলো আৰু কিবা কাম আছিলে। সেইকাৰণে। সেই কামখিনি কৰিলো এতিয়া আজৰি হলে ভাবিলোঁ তোমাক ফোন কৰি ল এবাৰ।
অ
হয়। এ মই তোমাক ফোন কিয় কৈছো জানা।
অ কোৱা।
অ সুধিব আছিলে যে তুমি এই বজাৰলৈ গৈছিলা নেকি কেইদিন মানত মই ভাবিছিলো। মোৰ কিছুমান মানে চাৰ্ট আৰু পেন্ট কিনিব লাগে। তে। কি ভাবেছ যে মই অনলাইনত দিম নে অফলাইনত দিম।
অনলাইনত কিনি অনলাইনত কিনিব পাৰে অফলাইনত তোমাৰ কথাটো অনলাইনত কিনিল। তুমি। মানে কাপোৰতটো ভালদৰে ধৰিবলৈ চাব নোৱাৰিবা কিন্তু অফলাইনত কিনিলে ভালদৰে চাব পাৰিবা। আৰু অনলাইনতো তোমাৰ দামতটো মাৰ্গেনিং কৰিব নোৱাৰি। ন মানে দাম দৰ কৰিব নোৱাৰি যিটো দাম সেইটোতে আনিব লাগিব। যেনেকৈ তুমি যে কথা পাতিবা। পাৰিবা তুমাৰ যিটো দামত লাগে সেইটো দামত নহলে অলপ বেছিত আনিব পাৰিবা কমতো আনিব পাৰিবা। পাৰিবা।
অ বুজিছো ঠিকে কৈছা তুমি।
আনিলে তেনেকুৱা য'তে য'তে যাইফালে আনিব পাৰি আৰু ভালদৰে চাই পিন্ধি। জুখি হাতেৰে ধৰি চাইকিনি আনিব পাৰি। আৰু তেনেকুৱাতো বহুত জেগা আছে যেনে গুৱাহাটীত। টো তোমাৰ ফাঁচী বজাৰ আছে ফাঁচী বজাৰতো যাব পাৰাৰ। এনেকৈ বজাৰত গলে তুমি ভালদৰে চাই আনিব পাৰিবা পিন্ধিও আহিব পাৰিবা তুমি নিজ। জ ভাবিয়। তেনেকুৱা পাই যাবা ম অনলাইনত কি হয় মোবাইল বা কম্পিউটাৰ যেনেকুৱা। ৱেবছাইটৰ পৰা কিনা হয় যেনে এমাজন বা ফ্লিপকাৰ্ট বা মিন্ত্ৰা বহুত। ধৰণৰ আছে ন।
অ আছে আছে।
ত দি যাব তোমাক তুমি মানে অফলাইনত গ'লে লগে লগে আনিব পাৰি বস্তুটো কিন্তু অনলাইনত। তুমি আজি যদি অৰ্ডাৰ কৰা তেনেহলে দুই তিনি দিনটো লাগিবই আহিব। টকাতো তুমি কথা। খাবা এই তুমি অনলাইনতে দিবা আনে। আহ অহাৰ পিছত কিবা তেনেকুৱা কথা আছে এতিয়া তুমি কেনেকৈ বা আনা।
তুমি কোনটো মানে সুবিধা পোৱা অনলাইনত সুবিধা পোৱা নে অফলাইনত সুবিধা পোৱা।
মোৰতো বেছিকৈ অফলাইনত সুবিধা লাগে কাৰণ মই মানে। বছিভাগ তোমাৰ এই আজিলৈকে যিমান কিনিছো ন তাৰ পৰা বেছিভাগ তমাৰ মলত য গৈ কেনে। দোকানৰ পৰা কিনা নাই। কাৰণ দোকানত কিয় দোকানৰ দামটো মোৰ এনেকুৱা লাগে যে বহুত বেছি বেছিকৈ কাপোৰ চাব নোৱাৰি সনেকুৱা ধৰণৰ। নিজৰ ইচ্ছাতে চাব নোৱি সনেকুৱা লাগে মোৰ। সেই কাৰণে মই কি কৰিছো মই বেছিভাগতো অফলাইনে যাও আৰু দোকানত মানে মনলৈকে যাওঁ। ডাঙৰ মললৈকে তাতে গৈ কেনে তাতো ধুনীয়াকে নিজৰ মতে দামো চাব পাৰি য ইমান ধৰণৰ ক। থাকোৰ্ লে পে চাই ল চাই। আকৌ পিন্ধি কিনে চাই ল'ব বাৰো সেইটো সুবিধা হয় আৰু। সেইকাৰণে মোৰ অফলাইন ভাল হয় কিন্তু এতিয়া মোৰ মানে কামৰ অলপ ইমান ব্যস্ত হৈ গলো ন। এই কামৰ মাজত এতিয়া ভাবি আছো যে কি কৰিম অনলাইনে অৰ্ডাৰ কৰি দিও নেকি। কিন্তু এইফালে আক কাপোৰটো কেনেকুৱা বা আহিব তাকে আৰু। এনে অনলাইন মানে শ্বপিংটো যায় ইয়াৰ মানে কি আচল ইয়াৰ অৰ্থটো কি হয়।
কি কৈছা।
এই অনলাইন যে আমাৰ যে শ্বপিংটো যে আমি কৰো যে ইয়াৰ আচল অ। ৰ্থটো কি হয়।
অনলাইন শ্বপিং কৰা মানে। কি অৰ্থ মানে কি তুমি মানে কি কবা অৰ্থ মানে হ'ল অনলাইনৰ পৰা অনা কৰা। কাপাৰ কাপোৰ টো অহ মানে অফলাইন থাকে অনলাইন মানে অৰ্ডাৰ দিয়া ভালদৰে চোৱা আৰু সেই আৰু। যেতিয়া তেতিয়া আনিব পাৰিবা আৰু চৌবিশ ঘণ্টা আনিব পাৰিবা চ। আনি পালে বজাৰ কৰিব পাৰিবা ৰাতিতো তুমি আকৌ ৰাতি এটা দুটা বজাতো তুমি আৰু দোকান খোলা নোপোৱা ন। হয়
নাপাওঁ নাপাওঁ তাকে
তুমি চৌবিশ ঘন্টাই তুমি দোকানটো খোলা পাবা যেনেকুৱা লাগে তেনেকুৱা চাব পাৰি বা দামটো তুলনা কৰিব পাৰিবা। কিন্তু দামটো, কমাব নোৱাৰিবা, কিন্তু তুলনা কৰিব পাৰিবা যেনেকুৱা এটাত এটা ৱেবছাইটত যদি তোমাৰ কম থাকে কম দাম থাকে আৰু এটাত যদি বেছি থাকে তুমি কমটো তো পৰাই আনিবা। ন তোমাৰ তেনেকুৱা কেতিয়াবা,
মই সেইটোয়ে ভাবিছো সেইটোয়ে ভাবিছো। মই সেইয়াই কৰিম আৰু তুমি যেনেকে কলা ন, অনলাইন ভাল হয় কাৰণ মোৰ এইফালে সময় নাই ত এতিয়া মই এতিয়া অনলাইনে চাব লাগিব আৰু
অ সময়ো বাচিব গাড়ী ভাড়াও বাচিব কাৰণ তুমি কামত ব্যস্ত হৈ থাকা ন তেতিয়া তোমাৰ সময় বাচি যাব আৰু তুমি যাবও নালাগিব যত যতে আছা তাৰ পৰা অৰ্ডাৰ বস্তুবিলাক লাক, তোমাৰ ঘৰতে আহি আহি যাব
এনেকুৱা কৰিম কিন্তু আগৰ পৰা জানাই কি হৈছিলে আমাৰ ওচৰ ঘৰৰ এজনে, তোমাৰ অনলাইনত মানে শ্বপিং কৰিছিল হা। অৰ্ডাৰ এটা দিছিলে কাপোৰ কিন্তু কি হ'ল মানে সিহঁতে গম নাপালে যে কিজন মানে তোমাৰ সঠিক মানুহ হয় কি নাই এতে এনে কৰবাত এজৰ ফেচবুকত এ এটা ব্ৰেক এটা চাইছিল এডভাৰটাইজমেট চাইছিলে তাৰ পৰা সিহঁতে অৰ্ডাৰটো দি দিলে, পইচাটো হয়ত অনলাইন দি দিলে হা দিয়াৰ পাছতত কি হ'ল সিহঁতৰ ঘৰলৈ যেতিয়া কাপোৰটো আহিলে সেই কাপোৰটো এনেকুৱা মানে ফটা চিঙা কাপোৰ আহিলে যিটো অৰ্ডাৰ দিছে সেইটো আহাই নাই, বেলেগ কালাৰত আহিছে চিঙা আহিছে পাছত আকৌ সিহঁতে সেই ঘূৰাব বিচাৰিছে কিন্তু ঘূৰাব নোৱাৰিলে আৰু এইফালে পইচাও সিহঁতে ঘূৰাই নাপায়। সিহঁতৰ সেই পোন্ধৰশ টকা মান সিহঁতৰ এনেই গল দেখাৰে গ'ল সেইকাৰণে মোৰ ভয় লাগে। যে অনলাইন কিবা কিনিম তাচত আকৌ ঘোৰাব নোৱাৰিম, পইচাটো এনে যাব আৰু লাগিব। সেয়ে মই অলপ ভয় খাওঁ আৰু। কিন্তু বাকী খিনি এনেই ঠিকে আছে কাৰণ কিছুমানতো আমাৰ আছে ন এমেজন ফ্লিপকাৰ্ট আছে না এইবোৰতো তোমাৰ মিছা নহয় এইবোৰতো তোমাৰ ঠিকেই এইবোৰত তোমাৰ মিছা নহয় এইবোৰত তুমি সেই এ বস্তুটো আনিলে তুমি আকৌ এসপ্তাহ ভিতৰত ঘূৰাই দিব পাৰা। তোমাৰ পইচাটো তুমি ঘূৰা পাই যা আৰু তুমি কেচ অন ডেলিভাৰী কৰিব পাৰা ন সেইকাৰণে অনলাইনত চাই ল'ম বুলি ভাবিছো আৰু ইমান কিছুমানতো কাপোৰ ইমান ধুনীয়া ধুনীয়া দেখা পায় অনলাইনত। তাতে মানে অফলাইনত তুমি সেইবোৰ বিচাৰিলে নাপাবাই
অ সেইটো নাপায়।
পইছা সেইটোৱে কৰিব পাৰি আৰু অফলাইন আৰু অনলাইনৰ মাজতে চাই কেনে। মই সেনেকে অৰ্ডাৰ কৰিম আৰু। তুমি এনে পূজাৰ সময়ত কি কাপোৰ কি অফলাইনত কিনা নি, নে অনলাইন চোৱা গোটেইখিন
মই অনলাইনতো চাওঁ অফলাইনতো চাওঁ কাৰণ অনলাইনত চালে মানে বহুত ধৰণৰ বস্তুবোৰ পোৱা যাই ন‌ বহুত ভেৰাইটি থাকে। হ তে অনলাইনত চালে মানে মই সেইবোৰ চাই লওঁ। তাৰপিছত অনলাইনতো অকমান দামতটো বেছি থাকে তাৰপিছত মই অফলাইন‌ ত সেইটো যাই ফালে বিচাৰি থাকো যদি মই তেনেকুৱা কাপোৰে পাওঁ যদি অনলাইনৰ পৰা অলপ কম পাওঁ তেনেহলে মই অফলাইনতে আনিম ন, আৰু যদি মই অফলাইনত যদি দামতটো মানুহে বেছি কৈছে যদি বাৰ্গেনিং কৰিও যদি মই ক কথা পাতিও যদি তাৰ পৰা কমত কমাব নোৱাৰো তেনেহ'লে মই অনলাইনত আনিম কাপোৰটোতো একেই থাকিব লাগে ন কেতিয়াবা বেছি হব পাৰে কাপোৰতো অলপ অকমান বেলেগ বেলেগ হব পাৰে কিন্তু মই কমটো বিচাৰো নাই আজি কালিতো মানুহে উ সেইটো নাচাই নহয় কোনটো কেনেকুৱা অকমান পইচাৰ ক্ষেত্ৰত অকমান বেছি ধ্যান দিছে ন এতিয়া সকলোৱে ভাবে যে অনলাইনত বস্তুটো আনিলে ভালেই হ'ব সেইটো নহয় ন অনলাইনত কেতিয়াবা বেয়াও হ'ব পাৰে সেইকাৰণে মানে অনলাইনত আনিলে তেওঁলোকৰ দুঃখ আৰু অফলাইনতো ভালদৰে বিচাৰি চাব লাগে যদি অফলাইনত তেওঁলোকে বস্তুতটো পাই যায় তেনেহলে অনলাইনত যাব নালাগে
অ
তেনেকৈ চাব পাৰি আৰু মানুহ আৰু মানে অফলাইনত কি তুমি বস্তুটো আনিলে যদি কিবা বেয়াও হয় তুমি যাই ফালে ক'ব পাৰিবা যে এনেকুৱা বেয়া হৈছে আপুনিতো কৈছিলে যে আৰু বহুত দিন যাব
কিন্তু অনলাইনততো যদি বেয়াও আহে তুমিতোক কাকো ক'ব নোৱাৰিবা যদি ঘূৰাইয়ো দিব নোৱাৰা তোমাৰ পইচাটোও গ'ল তুমি কাপোৰতটোও ভাল নাপালা বা বেলেগ বস্তু ভাল নাপালা বহুতো অসুবিধা আছে আৰু
উম মোৰতো মায়ে আৰু এইফালে বাইদেউ বেছিভাগতো মোক অকল অফলাইনতে যাব কাৰণে কয় অফলাইন দোকান লৈ যায় দোকান গলো তেতিয়া সেনেকুৱা কাপোৰ চোৱা সিহঁতেতো অনলাইন একেবোৰে নাচাই সিহঁতে কয় যে নাই অনলাইনত চাব নালাগে কাপোৰ ভাল নাহিব ভালকৈ চাব নোৱাৰিম তাৰ পিছত কেনেকুৱা কাপোৰ আহিব ভাল কোৱালিটিৰ কাপোৰ নাই পইচা বেছি ল'ব তোমাৰ এ বেয়া পাতল কাপোৰ দি দিব বা সেনেকুৱা কাপোৰ নিদিব যিবিলাকৰ কাপোৰ ৰং যায় অলমান ধুলে গোটেইখিনি ৰং মানে পানীৰ লগত মিহলি ওলাই যাব এনেকুৱা ধৰণৰ সেইকাৰণে মায়েতো মোক এ অনলাইনৰ পৰা অৰ্ডাৰ কৰিব নিদিয়ে আৰু এইফালে তোমাৰ কাপোৰ লগে লগে তোমাৰ যদি কব যাও ঠিক আছে আজিকালিতো অনলাইনত তোমাৰ বস্তুও চব পাই যাওঁ তাতে তোমাৰ গাড়ী তাৰপিছত এইফালে কিবা যি লাগে গোটেইখিনি পাই যাওঁ আমি সেইবোৰ ক্ষেত্ৰত বহুত ভাল হয় আৰু অনলাইনত কিন্তু সেই বস্তুবোৰ আকৌ চাব লাগে যে তোমাৰ বেয়া আহিছে নাই ভাল আহিছে তাৰিছত আজিকালি গাড়ী মানুহে কিনা বেচাও অনলাইনতে কৰি দিয়ে অইলেস্ক বুলি যে আছে এপটো থাকে ন তাকে টো নহয় এ ভাবিছো মানে এইটো বিষয়ে মই পঢ়িছিলো অলপ মই জানিব বিচাৰিছিলো তুমি জানা নিকি যে এই অনলাইন যে আমি যে কিছুমান যে বস্তুবিলাক যে কিনো তাৰে পৰা আমি মানে স্কেমবোৰৰ পৰা কেনেকৈ বাচিব পাৰো
স্কমবোৰ পৰা বাচিবলে তুমি ভালদৰে চাব লাগিব ন উম কেনেকুৱা বস্তু তাৰে তোমাৰ ৰিভিউটোতো তলত দিয়াই থাকে কেনেকুৱা বস্তু ন তুমি যদি ৰিভিউ নোচোৱা ডাইৰেক্ট আনি লোৱা তেনেহ'লে তুমি বেয়া পাবা ন তুমি ভালদৰে চাব লাগিব সেইটো মানে যিটো ব্ৰেণ্ডৰ বস্তুটো হয় সেইটোৰ বিষয়ে তুমি অলকমান ভাল তথ্য যোগাৰ কৰিব লাগিব ভাল জানিব লাগিব য'তো সি যত তেতিয়া তেতিয়া কি তথ্যম মানে যিকোনো বেয়া ব্ৰেণ্ড আনিব নোৱাৰি ন তুমি ভাল ব্ৰেণ্ড আনিল এতিয়াতো সকলোৱে ব্ৰেণ্ডেড কাপোৰ বিচাৰে ন কিয় বিচাৰে কাৰণ তেওঁলোকে সেইটো ভাল পাইছে তেওঁলোকে কেতিয়াও ফ্ৰড নকৰে কিন্তু কিছুমান আছে যে তেওঁলোকে অকল ফ্ৰডৰ কাৰণেই এনে এটা দি থয় তেনেকুৱা মইও পাইছো কেতিয়াবা এদিন মই কি কৰিছো এটা বেলেগ বেইন্দৰ মানে নাজানো পাই আছো মই অৰ্ডাৰ দি দিলো পিছত এটো ঘৰলৈ আহি গল পিছত মই ভাবিছো কোনোব অৰ্ডাৰ দিছিলে সেইটো আহে আহি গৈছে উম তাৰপিছত মই কেচ অন ডেলিভাৰী দিছিলো পইচাটো দি দিলো পিছতো গুচি গ'ল পিছতো এইটোতো মানে দেখা পালো ওলোৱাৰ পিছত দেখা পালো পুৰা ফাটা চিঙা কাপোৰ আহিছে এতিয়াতো ৰিটাৰ্ণো অপচন নাছিল তাতে মই যিজনে ডেলিভাৰি কৰিছিলে তাক মই ফোন কৰিলোঁ যে কলোঁ যে তুমি কিবা কৰিব পাৰিবা নেকি ত কলে আমিতো এইটো একো কৰিব নোৱাৰো বস্তুটো ৰিচিভ হোৱাৰ পিছত আমাৰ একো কোনো হাত যদি বাহিৰতে খুলি ফেলে দেখা পালে হয় যদি মই ৰিচিভ নকৰিলো হয় তেতিয়া তেওঁলোকে লৈ গ'লে হয় কিন্তু যিহেতু মই খুলি লৈ আহিছো পইচাটোও দি দিছো তেওঁলোকৰ ওপৰত কেনে ভাল নাথাকে ন এতিয়া মোৰ ওপৰত অ মোৰো পইচাটো গ'ল কাপত তো মই নাপালো সেইকাৰণে সেইটোয়ে সকলোৱে স্কেমৰ পৰা বাচি থাকিব লাগে আজিকালি বহুত স্কেম হৈ থাকে এতিয়া সজাগতা হ'ব লাগে সকলোৱে
চাম সেই বুলিয়ে আৰু যে মানেলে তৰ পৰা অৰ্ডাৰ নকৰিম যত মানে মানুহে বেছি ভালকৈ ৰিভিউ দিছে বা মানুহে য'ত মানে চাইছে আৰু যে ভাল হয় বস্তু বোৰ মানুহৰ ফটোবোৰ চা কেনেকুৱা দিছে সেইটো চাই কেনে দিম নহ'লে মই হয়তো দোকানলৈ যাম আৰু দোকানলৈ গৈ কিনে ত তাৰে পৰা অৰ্ডাৰ দিম কাৰণে আজিকালি আৰু মই বিশ্বাস কৰিব নোৱাৰো কাৰণ মই অনলাইন তোমাৰ কি কয় পইচা দিয়া লেনদেনটো মই বেছি নকৰোতো সেইকাৰণে কাৰণ ক'ত কি পেমেন্ট কৰিম ক'ত বেংকৰ ডিটেইলছ দিম ক'ত তোমাৰ সেই তোমাৰ পাছৱৰ্ড বা এইবিলাক হব পাৰে ন সেইবোৰ ভাবি কেনে মই অনলাইনত মানে এইবোৰ নকৰোৱেই সেইকাৰণে মই বস্তুবোৰ বেছিভাগ অফলাইতে লওঁ তাকে আৰু ঠিক আছে দিয়া মই পাছত ফোন কৰিম দিয়া হা তোমাক অ অ ঠিক আছে